হেল্ল' হেল্ল' হেল্ল' শুনিছানে হেল্ল' হেল্ল'
হেল্ল'
হেল্ল' কি চিন্তা হৈছে, ইমান চিন্তা কৰিব নালাগে।
চিন্তা মানে, এতিয়া যি কিবা এটা কৰিম বুলি ভাবি আছোঁ, টমটম এখনকে বোলো লও নেকি, ভাবিছোঁ তাকে।
অ', টম টম লোৱা কথা ভাবিছা। ত' বেয়া হোৱা নাই, ভালে হৈছে চোন, তাক অলপ চাই চিতি আও, আজিকালি আকৌ টমটম বোৰ উম
কথাও শুনি আছোঁ কিছুমান
অ', আজিকালি টমটম বোৰৰ মানে কিছুমান উদণ্ড মানে হেৰিয় ড্ৰাইভাৰৰ কাৰণে গোটেই টমটমৰ খিনি মানে হেৰি হৈছে বদনাম হৈছে কিছুমানে আৰু এই স্পীড টমটম খিনি যে অ' এই স্পীড টমটম খিনি যে বহুত মানে হেৰিয়ত যায় তেওঁ হেৰি নিদিয়ে চাইড
হয় বাৰু সেইটো হয়, হয়, এতিয়া মানে টমটম খন ল'ম বুলি ভাবিছোঁ, এতিয়া টমটম খন লৈ যদি মই যদি ভাড়া এটাই মাৰিব নোৱাৰোঁ টমটম খনটো ল'লেতো ডাইৰেক্ট মই ইমানটো পইচা নাইানে ডাইৰেক্ট কেচ পইচা দি পেলাই
অ', তুমিতো ই এম আই, ই এম আই দি ল'ব লাগিব
অ', ই এম আই দি টমটমখন ল'ম টমটম খনত আকৌ ই এম আই টো মাৰিবলৈ ইনকামটো হ'ব লাগিব মিনিমাম
বহুত হ'ল বহুত হলেও মানে এতিয়াও আমাৰ ইয়াত মেইন ৰোড টমটম চলিব দিয়া নাই এতিয়া গাঁৱতে চলি থাকিলেতো গাঁৱত ইমান ভাড়া না পায় সদায়
নাপায়, নাপায়, গাঁৱত মানে তোমাৰ কোনোবাই ক'বালৈ গলে হ'ল তেনেকুৱাতহে তোমাক বিচাৰিব কিন্তু তুমি উলিয়াই নিলে তুমি ভাড়া পাবা কিন্তু এতিয়া
হয় বাৰু
প্ৰব্লেম এই মানে চবৰে নহয় এই কিছুমানৰ কাৰণে মানে গোটেই টমটম খিনিয়ে বন্ধ হৈ গৈছে
অ', তেওঁলোকে মানে এটা বেয়া কৰে তেওঁলোকে চাইড দিব নিবিচাৰে মানে চাইট নিদিয়ে ডাঙৰ গাড়ীখিনিৰ অসুবিধা হৈ যায়।
ছাইড নিদিয়ে আৰু স্পীডত গৈ গাড়ীখিনি আগত মানে ডাঙৰ গাড়ী কেইখনে ভাড়াতো উঠাব গ'লে টমটম কেইখনে আগত গৈ স্পীডত অ' তাকে এতিয়া সেইটোকে চিন্তা কৰি আছোঁ কি কৰোঁ
আৰু মানে তোমাৰ কম পইচাও নহয় ন' ইমান খিনি পইচা দি লোৱা পিছত তুমি যদি তাৰ সেইটো উলিয়াব নোৱাৰা ই এম আই দিব যদি নোৱাৰা তোমাৰ এনেই ফচাই থ'লেতো নহ'ব
কিতাপ অ', ই এম আই টো অকল যদি টমটম যদি চলাই মই অকল যদি ই এম আই টোকে মাৰি থাকো তে নিজৰ ঘৰখন কেনেকে
অ' অ' হয়
সেইটো এটা কথা থাকে, এতিয়া টমটমে ই এম আই আহিব ন' আঠ ন' হাজাৰ টকা
উম, এনে বেয়াও নাছিলে এতিয়া কিছুমান এতিয়া তোমাৰ এনেকুৱা হয় গাঁও অবোৰলে ডাঙৰ গাড়ীয়ো নাযায়, পতককে ফোনটো কৰিলে, এতিয়া তোমালোকক গাঁৱত আছে আ এনে টমটম? হেল্ল'!
আমাৰ গাঁৱত আছে বাৰু টমটম।
অ', অ', অ'
হেল্ল'!
অ', তোমালোকৰ গাঁৱত টমটম আছে?
আমাৰ গাঁৱত আছে বাৰু টমটম কেইখনমান।
অ', অ'। এতিয়া উম, চবে মাতিব অ'। সোধাচোন বাৰু বেলেগক
মানে তেওঁ ঘৰৰ লগতো আলোচনা কৰিছোঁ, মই মানে তেওঁ, তেওঁলোকৰ লগতো পাতিছোঁ তেওঁলোকেও কৈছে যে, তেওঁলোক কৰ মানে এতিয়া পুৰা ভাল চলা নাই, মেইন ৰোডত চলাব নাই দিয়া।
অ', অ', হয়, বাৰু তেনেকুৱা সমস্যা হ'লে লৈতো লাভ নাই, তোমাৰ আৰু তুমি কিবা এটা কৰিছা মানে, তোমাৰ পইচা এটা অহা বাট টো, আ, হেৰি কৰিছা, কিন্তু তাত যদি তোমাৰ পইচাটো নাহে মানে এই এনেই ঘৰত সোমাই থ'ব নোৱাৰা, আৰু আজিকালি এনেকুৱা তোমাৰ কাৰেণ্টত চাটিব আহিব আৰু বিলো বহুত উঠি যাব, তোমাৰ
হয়, বিলটো, বিলো উঠিব, হয়, হয়। তাকে, আৰু ভাবিছোঁ কি কৰোঁ, সেইটোকে চিন্তা কৰি বোলো অকণমান
তুমি হেৰি কৰিব লাগিছিলে, এইটো উম, এ, বেলেগ এ
এইটো
ৰাখিব লাগিছিলে। বেলেগ ব্যৱসায় কিবা তোমাৰ ফাৰ্ম, চাৰ্ম খোলা হাঁহ, চাহ, ছাগলী
বেলেগ হেৰি মানে মোক এ, আমাৰ দেউতাইও কৈছে, ফাৰ্মকে খোল বুলি।
অ', এনেতো মাটি আছে চাগে? খুলিব পৰাকে ছাগলী
মাটি, খুলিব পৰাকে মাটি আছে বাৰু।
অ', অ', তেনেকুৱা খোলা তুমি, বা এনেকে পুখুৰীটো ফিচাৰী আছে নহয় তোমালোকৰ, তোমালোকৰ হাঁহ, চাঁহ চৰিবলৈওতো দিগদাৰ নহয়, হাঁহৰ ফ্ৰাম খুলিব পাৰা। তোমাৰ কথা মানে চাই লোৱা আৰু যোনটো ভাল হয়।
সেইটোয়ে মই এনে চিন্তা কৰিছিলোঁ প্ৰথমতে টমটমখন
অ'।
দিবও পাৰে যদি আকৌ নিদিয়ে প্ৰব্লেম হৈ যাব নহয়।
অ', এনে, এনে থকাতকে মাত্ৰ কিবা এটা কৰিব লাগে আৰু আজি আজিকালি
সেইটোৱে আজিকালি মানে ইনে-ইমানেই টমটম হ'ল, মানে মেইন ৰোড ৰাস্তাত যাব নোৱাৰিলে মানে লাভ নাই।
অ', এতিয়া তোমাৰ হেৰি দিছিলে নহয়, মুখ্যমন্ত্ৰীয়ে এ, আত্মনিৰ্ভৰ অসম বুলি মানে মুখ্যমন্ত্ৰীয়ে এটা এখন আঁচনি উলিয়াইছিলে মানে, তাত যিসকল যুৱক, যুৱতীয়ে মানে মানে চাকৰি কৰা নাই তেওঁলোকৰ কাৰণে এইটো এটা পদক্ষেপ মানে হাতত লৈছে, তেওঁলোকক এ, কিমান লাখ টকা দিছিলে, মানে ব্যৱসায় আৰম্ভ কৰিবলে।
অ'
যি ব্যৱসায় নহওঁক মানে তেওঁলোকৰ নিজা ব্যৱ নিজা এটা ব্যৱসায় নিজা সংস্থাপন দিছিলে মানে। তুমি হেৰিও চেষ্টা কৰিবাচোন, এ এডিয়াৰতো চেষ্টা কৰিবা এডিয়াৰি কাৰণে পঢ়িবা।
সেইটো পঢ়ে এতিয়া মানে এইটো পঢ়িলেও মানে এতিয়া মোক ইনকামটো লাগেই এতিয়া মানে ঘৰত। অলপ মানে প্ৰব্লেম চলি আছে।
উম, উম তুমি চিন্তা কৰাচোন বাৰু কি হ'লে ললে ভাল হয়। অ', টমটমকণ হলে তোমাৰ নিজৰ ঘৰতো এটা সুবিধা লোকক কোৱাতকে তে নিজৰ যাব পাৰিবা সেইটো সবৰ সুবিধা আছে বাৰু। ক'বাল যাবলৈ হ'লে পতককে বা কাৰোবাৰ বেমাৰ এটা হলেওঁ
সেইটো ফালৰ পৰা সুবিধা আছে। এতিয়া তাকে ভাবিয়ে পোৱা নাই মানে কি কৰো কি নকৰোঁ।
অ', নহ'লে হেৰি আজিকালি হেৰিও ওলাইছে আ নহয় আপোনাৰ তোমাৰ
কোৱাচোন।
মাল কঢ়িওৱা যে ই ৰিক্সা মাল চাল কাক কঢ়িয়াব পাৰে যে। ই তেনেকুৱা এখন তুমি ললেও তুমি ভাড়া পাবা তোমাৰ লগত সেইখনত যদি কাৰো নাই। উম তোমালোকৰ সেইখনত চাগে কাৰো নাই চাগে তেনেকুৱা।
তেনেকুৱা হেৰি নাই মানে ইয়াত তাত আমাৰ গুদাম চুদামো আছে এনেকুৱা বজাৰ চজাৰো বহে তালৈ মাল চালো কঢ়িয়াব পৰা হয় বাৰু।
পাল চাল ক পিবা তুমি সেই টমটম তেনেকুৱা টমটম লোৱাতকে তুমি এই ভাড়া মাৰিব পৰা এই পিচটো যে মানে তোমাক খালি থাকে যে তেনেকুৱা। এই টেম্পু নিচিনা ই ৰিক্সা এখন লৈ লোৱা নহ'লে। তুমি পাবা আৰু ওচৰতে বজাৰ বহে।
হয় বাৰু সেইটো সুবিধা আছে বৃহস্পতিবাৰে বৃহস্পতিবাৰে মানে, মানে ইয়াত বজাৰ বহে।
অ', অ'। তোমাৰ এই ওচৰতে পাহাৰ খনো আছে নহয়।
অ', অহ।
এইখনৰ পৰা সুবিধা হ'ব তোমাৰ তাৰ মানুহখিনি
হেল্ল'।
সেইয়াই আৰু তুমি যি যিটো ভাল লাগে কৰা আৰু ত টমটম লোৱা বা ই ৰিক্সা লোৱা অ'। এ যিটো ভাল লাগে লোৱা আৰু মোক দেখাই দিছোঁ আৰু কথাটো।
হয় এনেকে এজন কোৱা মানুহ লাগে মানে। নিজেনো কিমানটো চিন্তা কৰিম এতিয়া কোনোবাই যদি অকণমান মানে বাটটো দেখুৱাই দিয়ে তেতিয়া অলপ ভাল আৰু।
উম হয় বাৰু অ', পইচা পাতি দি লোৱা কথা অলপ মানে পইচা পাতি খিনি লগোৱাৰ আগত অলপ নিজে চিন্তা কৰি মানে চবৰ লগতে কথাটো পাতি ললে ভাল আৰু পিছত মানে তোমাৰ লোকচান হ'লেও তেতিয়া কিবা এটা আৰু ইমান খিনি পইচা লোকচান হোৱাতো ডাঙৰ কথা নহয় জানো, একো নথকা আমাৰ চাকৰি বাকৰি নাই।
এ চাকৰি বাকৰি নথাকিল নথকাবিলাকৰ মানে বহুত প্ৰব্লেম সেইটো কাৰণে।
হয়, হয় এই তুমি তেনেকুৱা টেম্পু এখনকে লৈ লোৱা বুজিছা।
অ'। আমাৰ এনেকুৱা পাহাৰীয়া মানুহবিলাকো আহে বেপাৰ চেপাৰ কৰিবলে। অ সেইটো হয় বাৰু।
অ।
তেতিয়া মানে কিবা টমটমখন সখত ললেও কিবা বেপাৰ চেপাৰো কৰিব পাৰিম ন।
অ বেপাৰ চেপাৰ পাৰিবা। আৰু এতিয়া এনেই মানে মানুহ যি খন যিইখন তমতমে তোমাৰ মানুহ চানুহ নিয়ে সেইবোৰতো ধেই হৈ আছে। সেইখন টমটম তুমি লৈ লোৱা, টমটম বুলি খন কি বুলি কয় জানো সেইখন সেই মাল টো চোৱাছোন।
এখন মৌ এতিয়া বুজি পোৱা নাই বস্তুটো মই নামটো কি বুলি কয়, কিন্তু টমটম বুলিয়ে চিনি পাইছোঁ পাওঁ আওঁ। আম ইয়াত তম তম বুলিয়ে কয়।
উম, ইলেক্ট্ৰিক টেম্পু আৰু সেইখন। একে খিনিয়ে হ'ব তোমাৰ একেটাই হেৰি হব মানে খৰচটো কথা কৈছো তেল চেলটো ভব নালাগে আৰু তেলৰ দামো বহুত হৈছে আজিকালি। এতিয়া তেলৰ দামো বাঢ়িছে।
হয় এতিয়া এতিয়া মানে এইটো বস্তুতটো কৰো বুলি ভাবিলে কৰো, কিন্তু মানে মনলৈ এনেকুৱা এটা ভাৱ আহে যদি বস্তু কিবা এটা চিন্তা হয় মনত।
উম, উম, হয় বাৰু সেইবোৰ চিন্তা থাকিবই কিন্তু ৰিক্স টো লব লাগিব জেনে তেনে হ'লেও তুমি লৈ লোৱা। ইমান চিন্তা কৰি থাকিলে তুমি মানে কাম
সেইটোকে ভাবিছো, মই ঘৰতো বাৰু পাতি মেলি চাম অলপ।
প্ৰতিটো অ প্ৰতিটো কাৰণ তুমি ৰিস্ক থাকিবয়ে লাগিব। আৰু প্ৰতিটোতে তুমি সক্সেছ হবা যে সেইটোও হয়, মাইনাছো থাকে।
এতিয়া যিমান সেইটোৱে, এতিয়া যিমান বি ডাঙৰ বিজনেচমেন হলেও ৰিক্সটো লৈ প্ৰথমতে কামটো কৰিছিলে। জানেটোকে ক'ত খালি ভাল ত যদি।
উম।
বাকী আৰু ঘৰতো ক'ম, তুমি ফাৰ্মখনৰ কথা ক'লা বাৰু মইতো চিন্তা অলপ অলপ কৰিছিলোঁ সেইটোও অলপ ঘৰত পাতি চাম।
উম, ঘৰত পাতি চাবা যিটো ভাল হয় আৰু কৰিবা।
উম, তুমি ফাৰ্ম চাৰ্মৰ কথাটো বাৰু ঠিকেই ক'লা কথাটো।
উম। হ'ব দিয়া তেতিয়া। হেল্ল হেল্ল অ হ'ব দিয়া তেতিয়া নেটৱৰ্কো ইচছ্যু হৈ আছে।
অ বাৰু ঠিক আছে। মই বাৰু তোমাক জনাম কথাটো কি কৰো। উম উম।